হেল্ল'
হেল্ল'
হয় নমস্কাৰ
অ', দাদা নমস্কাৰ কল কল কাটি গ'ল যে
নেটৱৰ্কৰ প্ৰব্লেম নেকি
অ', হ'ব বাৰু মোৰ ইয়াতেতো নেট আছেই হয় মই ভালেই আছোঁ
কলটো কাটি গল কিয়বা
অ' ক'ত আছে
আছোঁ ঘৰতে আছোঁ
অ',
পিছে কক খবৰ পাতি কক
গৰত কোনে কোনে আছে অকলে আছে নেকি
নাই অকলে আছোঁ
অ', ফেমিলি
ফেমিলি আছে মই ওলাই আহিলোঁ অলপ
আত্ছা অ'
ওচৰত ওলাই আহিলো
অ' গৰম পুৰা গৰম দিছে না
হয় হয় বহুত গৰম দিছে বতৰটো
গছৰ চাত ছাঁৱৰ তলত থাকিব লাগে
হয় পিছে কক আপোনাৰ খবৰ পাতি ভালেই না
অ', মোৰ ভালেই মই এঠাইত গৈ আছো ওলাইছো আৰু এই বুৰফেলাত যাব লাগে
আচ্ছা আচ্ছা তাৰমানে ধৰক আজিকালিতো বাৰিষাৰ দিন এই বাৰিষা এই ৰ'দ এই মানে বতাহ এই বৰষুণ তো ফোনটো কৰিছে ঠিকে আছে ভালেই হৈছে তাৰমানে আমাৰ মানে খোৱা খাদ্যবিলাক যে আমি খাওঁ
হাঁ
এই খোৱা খাদ্যবিলাকৰ ওপৰত অলপ আমাৰ ধ্যান দিব লাগে বিশেষকৈ মানে ছিজনটো বেয়া ছিজন কেতিয়াবা গৰম কেতিয়াবা ৰ'দ কেতিয়াবা বতাহ কেতিয়াবা বৰষুণ
হয়
তো খোৱা খাদ্যটো আমাৰ মানে নিয়ম মত মানে ৰুটিন ৰুটিন বনাই খাব লাগে নিয়ম নিয়ম মতে
চিতাকৈ খাব লাগে
হয় ৰাতিপুৱা উঠি আপুনি মানে হাত মুখ ধুই ব্ৰাছ চ্ৰাছ কৰি অলপ মানে আপোনাৰ যিমানখিনি পাৰে প্ৰাৰ্থনাটো কৰি ল'ল আপুনি হিন্দু হ'লে পূজা পাত পাতল কৰিব মই মুছলিম হ'লে নামাজ চামাজ পৰিলো পৰি লৈ অলপ খোজকাাঢ়িলোঁ দহ বিছ মিনিট খোজ কঢ়াৰ পিছত ধৰক আপোনাৰ পাৰজ মানে অলপ অলপ কুহুমি কুহুমীয়া গৰম পানী অলপ লেবুৰ ৰস দি যদি খাব পাৰে সেইটো চবতকৈ ভাল যদি বাইচাঞ্চ লেবো নাই তেতিয়াহ'লে কুহুমীয়া গৰম পানীটো খাই দিব লাগে। তাৰপিছত ধৰক এটা বইল বইল ডিম এটা হাফ বইল কৰি খাব লাগে তাৰপিছত একঘণ্টাৰ পিছত ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ যিটো নাস্তা সেইটো কৰিব লাগে। এতিয়া ৰুটি খায়, মুড়ি খায়, বিস্কুট খায়। চামাই খায়, চুজি খায়। মানে যি খায় সেই এক ডেৰ ঘণ্টাৰ পিছত খাব লাগে। এনেকেই তাৰ মানে যদি আমি মানে অভ্যাস নকৰোঁ তেতিয়াহ'লে ধৰক খোৱা খাদ্যৰ পৰাই মানে আজি মানুহৰ নানান ধৰণৰ বেমাৰ
বেমাৰ হৈ আছে হয়।
আপুনি হস্পিতেলত যাব আজিকালি মানে মেক্সিমাম এই গেছৰ প্ৰব্লেম চুগাৰ।
ফেটি লিভাৰ। তাৰপিছত আপোনাৰ কিডনী ষ্ট'ন এইবিলাক বেমাৰে কিন্তু আজিকালি সচৰাচৰ মানে স্বাভাৱিক স্বাভাৱিক হয়, স্বাভাৱিকভাৱে এইবিলাক বেমাৰে আজিকালি মানুহৰ মানে বেছিভাগে মানে হস্পিতেলত গ'লেই সেই বেমাৰ মানে বেমাৰী পাবই মানে খাটাং। ত' বিশেষকে আমাৰ এইটো একচুৱেলি ঘৰৰ পৰাই মানে ঠিক কৰিব লাগে খোৱা লোৱাটো। আমি কেতিয়াবা দিনটো বাহিৰত থাকোঁ বাহিৰা বস্তুবিলাক আমি মানে- মানে খোৱাৰ পৰা এৰাই চলাটোৱেই ভাল।
ধৰক কাম ক্ষেত্ৰত বহুত জেগাত বহুত ঠাইত যোৱা হয় কেতিয়াবা ঘৰতো অহা নহয়। সেইকাৰণে বাহিৰা বস্তুবিলাকতো ধৰক আৰু বেয়া এই হোটেলত ধৰক কেতিয়া বনাইছে কেতিয়া বনোৱা নাই। আজিতো কালি ৰাখি দিছে ফ্ৰিজত এইবিলাক যদি আমি অলপ মানে বাছ বিচকেই খাব পাৰোঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল।
হয়- হয়। ধৰক গাখীৰ চাহ যদি আপুনি বেছি খাই, গেছৰ প্ৰব্লেম হয় লিভাৰ ৰ লিভাৰৰ প্ৰব্লেম হয়। আপুনি পাৰ্য মানে দিনত এক কাপ দুই কাপ যি খায় মানে চাহ যদি খায়। লাল চাহটো খাই খাই দিলে হ'ল লগত আদা অলপ গোলমৰিচ দি যদি খাব পাৰে ভাল এইটো। তাৰমানে ধৰক কাম ক্ষেত্ৰত আপুনিও বাহিৰত থাকে আমিও বাহিৰত থাকো কেতিয়াবা। এতিয়া বাহিৰত যদি হোটেলত খাওঁ আমি হোটেলৰ বস্তু বিলাকতো আপুনি জানে মছলা পাতি বেছি, তেল বেছি। মানে আজিৰ চব্জিটো যদি বেছি হয় কালি ৰাখি দিব ফ্ৰিজৰ মানে ফ্ৰিজত সোমাই থৈ দিব, কালি দিব এনেকুৱা বস্তুবিলাক যদি আমি অলপ এৰাই চলিব পাৰোঁ। তেতিয়াহ'লে আমাৰ কাৰণে ভাল, এতিয়া আপুনি কি বা ভাবে।
আপোনাৰ খাব লাগে পুৱাতেই মানে খাব লাগে।
হয়।
ৰাতিপুৱা উঠি আপোনাৰ সেইটো যদি
হয় হয়-হয় সেইটোতো খাব পাৰি সেইটো ভাল সেইটো বহুত হয় এইটো বহুত
সেইটো খাই কিনে পিছে আপুনি অ
হয়
আৰু সিটো খালে হয় সটো অলপ একাচাইজ এক্সাৰচাইজ কৰিব লাগে ভৱৱিষত পুৱাতে গা ধুব লাগে ডি
হয় হয় নিয়মটো নিয়মটো একচুৱেলি আ টা নটা মানতে আপোনাৰ খোৱা লোৱাটো শেষ দিনটো এনে থাকক
অ আ দুপৰিয়া অলপ খাব
হয়
এইবিলাক য মেইনটে আমাৰ বহুত উপ বেমাৰ আজাৰ কম হ'ব আমি কিয় সাধাৰণতে এ প ত কি কৰিলো এ যদি আমাৰ ঘৰত কিবা আত্মীয় স্বজন কিবা আহে আমি কি কৰো যে আজিতো হল পুৱাতেতো কিবা খা বা আ দুপৰীয়াত কিবা ভাল খাব নহল আপুনি বাতিত থাকক বাতিত মাছ মাংস আনি আছো ৰাতিত খাম তেনেকুৱা কৰিলে কিন্তু আমাৰ ক্ষতি
হয় হয় বহুত ক্ষতি আৰু এটা কথা আপুনি ভাবিছেনে নাই তাৰমানে খোৱা খাদ্যবিলাকতো আছেই তাৰমানে আজিকালি মানুহৰ বেমাৰ যায় কিডনীত ষ্টোন পিছত আপোনাৰ ফেটি লিভাৰ ছুগাৰৰ প্ৰব্লেম গেছৰ প্ৰব্লেম জাপানীছ এনকেফেলাইটিছ এটা বেমাৰ আজিকালি তাৰমানে সচৰাচৰ এইবিলাক বেমাৰেই দেখা পায় দেখা দিয়ে বা হয় মানুহবিলাকত তো আপোনাৰ পানীৰ সমস্যাটো কিন্তু মেইন পানীৰ পানীৰ সমস্যাটো
পানীটো কোম্বলছে এইটো ৰাখিবই লাগিব দিনটোত কিছু কম পানী খাবই লাগে গোটেই দিনটোলা অলপ অলপ হৈ
ফিল্টাৰ ফিল্টাৰ কৰি খাব লাগে আৰু যদি ফিল্টাৰৰ ব্যৱস্থা নাই কাৰোবাৰ এই ৰাতিপুৱা অলপ গৰম কৰি উতলাই অলপ দিনটো সেইটোৱে খাই দিব তেতিয়াহ'লে ভাল এইটো তাৰ মানে খোৱা খাদ্য মানে খোৱা বস্তুৰ লগত পানীটোৰো মানে অলপ যত্ন ল'ব লাগে পানীৰ পৰা ধৰক বহুত ধৰণৰ বেমাৰ আজাৰ হয় আজিকালি
আৰু আপোনাৰ আমাৰ ইয়াতে এটা এন জি অ আছে হা এন জি অ' বিলাকাকে কি এইঞজটো কি কৰি আছে আ ৰাইজৰ মাজত গৈ এই সাক শাক পাচলি নিজে ভবীয়াকৈ এইটো প্ৰস্তুত কৰিব লাগে খাব লাগে তাত কোনো ৰাসায়নিক সাৰ কীটনাশক ব্যৱহাৰ নকবি উৎপাদন কৰে এইবিলাক মানে মানুহৰ মাজত মানে গৈ আছে আৰু পৰি আছে সজাগতা টানি আছে আৰু সেই এন জি ক মানে বি ত্ৰিছ কিবা কিবি লাগিলে দি থাকে এটো যদি আপোনাৰ
ভাল পদক্ষেপ বহুত ভাল পদক্ষেপ এইটো হয়।
এনজিঅ তোক মাতি আনি আমি যদি অলপ সহায় সহযোগিতা কৰো তেনেহলে আমাৰ গ্রামত বহুত উন্নত হ'ব। মানে লাভৱান হ'ব আমাৰ গাঁৱৰ মানুহ বিলাকে।
সেইটোতো বহুত ভাল কথা বহুত ভাল পদক্ষেপ তাৰমানে মানে নিজৰ দেহা স্বাস্থ্যটো ঠিক থাকিলে বাকী চবেই ঠিক থাকিব আপোনাৰ।
ঠিক থাকিব।
যদি ফিট নহয় তেতিয়াহ'লে যিকোনো কামতে মানে আপোনাৰ মনোযোগ নবহে মানে কাম কৰি ভাল নালাগিব। এলেহুৱা লাগিব ভাগৰুৱা লাগিব।
যদি দেহাতো স্বাস্থ্যটো ঠিক আছে আপুনি যিকোনো কামত মানে মনোযোগ দি কৰিব। কৰিব তেতিয়াহ'লে ভাল-ভাল হ'ব হয়।
আৰু নিজে ববীয়া কৈ কিবা কিবি কৰিলে পুৱাতে উঠি অলপ তাত মানে সময়টো দিলে ভাল থাকে। অলপ পৰিশ্ৰম কৰিলে নিজৰ শৰীলটোও ভাল থাকিব। আৰু খোৱাৰ ক্ষেত্ৰতো বেমাৰ আজাৰ নাথাকিব নহব।
হয়-হয়।
এইটোতো ভাল পদক্ষেপ কৰিছে এনজিঅ' তোৰ ফালৰ পৰা এইটো আপোনাৰ ঘৰৰ ওচৰতে নেকি?
হয় হেল্ল,
ক'লো এন জি অ'টো আপোনাৰ ঘৰৰ ওচৰতে।
হয় হয় হয় মোৰ ঘৰৰ ওচৰতে আছে।
আচ্ছা আচ্ছা এইটোতো বহুত ভাল পদক্ষেপ লৈছে।
হয় আপোনাৰ আপুনি যদি
মোৰ লগত,
এই এন জি অৰ লগত কথা খুব বিছাৰে না
হয় হয় যদি অলপ যোগাযোগ কৰি দিব পাৰে মোৰ লগত।
আৰু আপোনাৰ গাঁৱত দুই চাৰিজনক মাতি,
নাই নাই যদি মোক যদি মানে অলপ, মানে হেল্প কৰে মই নিশ্চয় সজাগতা এটাৰ ব্যৱস্থা কৰি দিম। আমাৰ গাঁৱত বহুত মানুহ আছে পপুলেশ্যন একদম ভাষ্ট বহুত মানুহ আছে।
হয়।
যায় যদি সজাগতা এটা সভা যদি কৰাই কৰিব পাৰোঁ আমি। তেতিয়াহ'লে মৰো ভাল লাগিব। মানে আমি মানে চাকচেছ হ'ব পাৰিম বুলি এটা আশা ৰাখি
আশা আছে হয়।
ঠিক আছে।
হ'ব আৰু আৰু দূই এটা কথা আছে। আহ দালিতটো আপুনি কিমান খায় দালি।
হা,
দালিটো কিমান খাই দিনটোত মানে যি টাইমত ভাত খায় দালি দালি থাকে নেকি।
দালিতো থাকে, মোৰ বেছিভাগেই মানে দালি থাকে। কিন্তু মই দালিটো মানে একচুৱেলি মই পানীটো খাই পানী ওপৰৰ পানী যিটো, পাতল পানী
অ, অ সেইটো খাব লাগে। মানে ডালি খালে আপোনাৰ স্কিনটো ভাল থাকে।
হয়, হয়। মই সেইটোৱে ভাল পাওঁ দালিত
আৰু যদি কিবা ই কৰি বনায়, সেইটো খালে মানে ফেটিটো বাঢ়ি যায়।
হয়।
আৰু আলুটো আলু গোটা আলুটো বহুত কমকৈ খাব যদি
হয়, হয়
আলুটো তেনেকুৱা খাব নালাগে।
হয়, হয়, হয়
শুনিছে
হয়, হয়
অ', মই গৈছো আলুটো বহুত কম খাব
হয়, হয় ঠিক, ঠিক আছে ধন্যবাদ।
হ
ঠিক আছে।
ঠিক আছে, তেনেহলে হা
হ'ব, হ'ব।
উ